হেল্ল', কি কৰিছ?
অ', ক'।
কি কৰিছ?
এ আছো এনে, তই?
এয়া আছো, বাকী ভালনে?
ভালেই। তোৰ?
ভাল ভাল।
ভাত পানী খালি? ভাত পানী খালি নাই? ভাত পানী, ভাত পানী?
খালোঁ, খালোঁ। তই খালি?
অহ' খালোঁ খালোঁ দে
বাকী ঘৰত ভাল নে চবৰে?
এই ঠিক ঠাকে চলি আছে আৰু তহঁতৰ?
ঠিক থাক, ঠিক থাক। বাকী তোক মই এই কথা এটা কাৰণে ফোন এটা কৰিলোঁ।
অহ' কচোন বাৰু।
যিহেতুটো ব'হাগ বিহুতো পালেহিয়ে দেখিছই তাকে ভাবিছোঁ। দুযে এটা আমি এটা এইবাৰ অৰ্কেষ্ট্ৰা টাইপৰ গ্ৰুপ এটা খুলোঁ বুজিছ, তই কি ভাব?
অৰ্কেষ্ট্ৰা টাইপৰ গ্ৰুপ।
উম।
অৰ্কেষ্ট্ৰা টাইপৰ গ্ৰুপ মানে অৰ্কেষ্ট্ৰা গ্ৰুপ মানে ধৰ ন। এ পাৰি খুলিব।
এতিয়া ধৰিলোৱা যিহেতু বিহুৰ বতৰ এটা তুমি অ' ধৰি ল এতিয়া বজোৱাৰ বাদ্যযন্ত্ৰতো আছেই বাৰু ধৰি ল। ঠিক আছে মিলাব পাৰিম। খনৰ কাৰনে ধৰ ললোঁ মই। তাৰে যিমান যি খৰচা পাতি ওলাই তাৰে পৰা ভগাই মেলি মানে বস্তু বিলাক কিনি লব পাৰিলো ধৰি ল।
অ পোৱালি পোৱালি লাগিব এতিয়া।
পোৱালি হৈ যাব বাৰু পোৱালি আমাৰ চিনাকী
অৰ্কেষ্ট্ৰা গ্ৰুপত এতিয়া পোৱালি লাগিব নহয়।
তাকে বোলো পোৱালী বিলাক এতিয়া আনিম। নে কম যে ধৰি লোৱা এনেকে দিম খবৰ খাতিবোৰ যেনেকে তেনেকুৱা খুলিব বিচাৰিছো বাকী মোৰ লগৰ খিনিও কৰিম বুলি কৈ আছে বাৰু। তাকে বাৰু মোৰটো মানে তই বাঁহীটো যে টো জানোৱেই। চ মানে ধৰি ল তোকো কথাষাৰ কওঁ। হয় তই কি ভাব?
হ'ব মই যিমানখিনি বজাব পাৰো বজাই দেখাম বাৰু বজাই দিম।
আৰু ধৰি ল দেই অ তাকে ভাবিছো এ বাদ্যযন্ত্ৰ যিহেতু জানো তাৰ হৈ যাব। পোৱালিও ধৰি ল হৈয়ে গল ঠিক আছে, তাৰপিছত ভাবিছো যেতিয়া শিক্ষকতো আমাৰ মাজত সেইটো ন' আমি ট্ৰে তলিয়াই ল'ম হয় নাই। বস্তুৰ বিহুৰে। তাৰপা ধৰি ল' এতিয়া এনে ধৰি ল' এজন শিক্ষক লাগিব ন' আমি শিকা শিকাও তাকে ভাল ভাবিছো বস্তুটো ধৰি ল' তইতো বহুত প্ৰগ্ৰেম মাৰিছো না তাকে বোলো তোৰ লগতে ডিচকাচটো কৰো কথাটো পাতি পেলাই। নে কি ভাব তই। শিক্ষক লাগে নে নে এইতো কি বুলি কয় নে শিক্ষক নালাগে আমিয়ে শিকাম।
অ', অ'।
হম।
মই যিমানখিনি পাৰো চাই দিম বাৰু দে মই যিখিনি কৰিছো মই অভিজ্ঞতা মতে যিখিনি পাৰো মই সেইখিনি চাই দিম বাৰু দে।
মানে শিক্ষকৰ ধৰি লও শিক্ষকৰ মাজত ধৰি ল এক্সট্ৰা খৰচা হয় নে?
অ', এইটো হয় এাতো শিক্ষকক এইদিনত পাঁচশ তিনিশকে দিব লাগিব চাই দিয়া বাবত।
বাকী ধৰি লও মানে বাহিৰৰ ধৰি লও অলপমান কৰিছিল মাতি ধৰি ল' লোৱা কৰা এইবোৰৰ অলপমান লিং চিং
নাই। বজনা-চজনা এইবিলাকতো বাৰু ওলাই যাব। পোৱালি এটা নাচনী লাগিব নহয় মেইন।
নাচনী বাৰু খবৰ খালি দিম বাই ভনী বা এইবিলাক তাকে ন। আমি ত পাছ কম নে কি ক।
তাকে এতিয়া নাচনীকেইটা উলিয়াবি তোহঁতৰ। আমাৰ এতিয়া জনগোষ্ঠীকেইটা উলিয়াব লাগিব। এতিয়া ছয়টা জনগোষ্ঠীটো উলিয়াবই লাগিব। অৰ্কেষ্ট্ৰা গ্ৰুপ বুলি ক'লে। অঁ, জনগোষ্ঠী ছয়টা, ছয়টা জনগোষ্ঠী আমাৰ উলিয়াব লাগিব নহয়।
ঝুমুৰ লাগিব ধৰি ল'। হাজং।
মিচিং উম্।
তাৰ পা, তোৰ আকৌ এইয়া। উম্। হৰি নামৰ টাইপ এনেকুৱা এটা ধৰি ল।
হৰি নাম। ধেৎ, হৰিনাম নিদিয়ে অৰ্কেষ্টাত। মানে হেৰি, আৰু ধৰ অঁ, বুজি পাইছোঁ, বুজি পাইছোঁ। সত্ৰীয়া, সত্ৰীয়াখনৰ কথা কৈছ তই। অঁ, সত্ৰীয়াখন দিব পাৰি, সত্ৰীয়াখন দিব পাৰি। অঁ।
মানে, বহুত বিভিন্ন ধৰণৰ ডান্স আছে। ধৰি লোৱা। কিছুমান। অঁ, অঁ, অঁ, অঁ, গম পাইছোঁ, গম পাইছোঁ। এইবাৰতো চলিছেই প্ৰায়, হ'লেও নতুনকে উলিয়াইছা ন এইটো? তাকে। এ, লোকৰ পা, লোক। পোৱা পা মানে এইটো হেৰি কৰাতো ইমান সেই নাপাবি, বুজিছ?
এইটো হ'ল, আৰু এতিয়া হ'লেও এইটো কপি কৰা নহয়, বুইছ। এইটো মানে। অঁ, বাজি আছে। ট্ৰেণ্ডিঙত চলি আছে। সিহঁতে বুলি নহয়, চবেই বজাই আছে এতিয়া।
অঁ। অঁ, ভাবিছিলে বস্তুটোও এতিয়া, এতিয়া ধৰি ল। অঁ, সিহঁতৰ এতিয়া আঙুলিকেইটাইহে কথা ক'ব, ধৰি ল। এতিয়া আমি সিহঁতৰ মিউজিকটো বজালোঁ, ধৰি ল। এতিয়া আঙুলি। পাৰিব, এটা যদি মডিফাই যদি আমি কৰি লও পাৰো তেতিয়া মানে টেনচন নাথাকে কথাটো বুজিছ? এনে ধৰ ট্ৰেক উলিয়ালো আৰু ট্ৰেক, মেইন কিমান সময় কৰ সেইটো এটা কথা দি, মেইন ধ টেট কিমান সময় বনাবি ধৰি লওক
অ ট্ৰেটোতো এতিয়া ধৰ পঞ্চল্লিছ মিনিট মানতো লাগিবই মিনিমাম।
পঞ্চল্লিছ মিনিট হয়নে, মানে আৰু হেৰি এতিয়া ধৰি ল তাৰে এতিয়া ফাংচন কিছুমান লোৱাৰ আকৌ ধৰি ল তোৰ এতিয়া কমিটি লগত কথা পেলাই যে কিমান সময় দিব আকৌ কিমান কেনেকুৱা ফাংচন লবি।
অ আমাৰ ইয়াত যদি গ্ৰুপটো হয় মই আমাৰ ইয়াত কথাটো পাতি চাম বাৰু দে ফুনকচনখন। আমাৰ ফাংচন পতাই নাইটো অঁ, বাজেট আমাৰ ঠিক কৰিম দে কাৰণ আমাৰটো এতিয়াও নতুন গ্ৰুপ ন এতিয়া ইমানো ডিমাণ্ড ক'ব নোৱাৰোঁ ৰৰ্ডৰ এতিয়া ধৰ আৰু ইমানটো এইটো ডিমান্ড কৰিব লাগিব যে আমাৰ আমাৰ খৰচা পাতিটো ওলাই যাওঁক।
অ', আৰু আৰু যাতে অ', হয় গম পাইছো সেইটোৱে আৰু মানে বস্তুটো হ'ল যে কি কিয়া ধৰি ল' কিন্তু আমি কিন্তু গোপত কিন্তু পোৱালি ভাল লব' লাগিব দেই।
এ, ভাল ল'ব লাগিব দেই, ফাং ফুং পোৱালি ল'ব নোৱাৰ, ফাং ফুং পোৱালি লব অ'।
অ', কাৰণ জানো এইবিলাক কিমান কি কৰি লিলিমাই কৰে। কিবা কৰে ঠিক আছে সেইবোৰ ল'ব নোৱাৰ। আকৌ কিছুমান বেয়া বস্তুৱয়ে খাই ল'ব ধৰি ল'।
অ', সেইয়া পাই সিহঁতে, অ', বেয়া বস্তু খালে, অ', আমাৰ এটা সন্মানৰ কথা আছে ন'।
সন্মানৰ কথা আছে, এটা মানুহ আমি ধৰি লওঁ চম্ভালি ৰাখিব লাগিব ন', যিহেতু আমি এটা দল হৈ গৈছো। আমি একেলগে গোট খাই থাকিব লাগিব যাতে আঙুলি তোৱাব নোৱাৰে যে অভ্যদামি কৰিছো কিবা কৰ
পোৱালি ল'বি। অকন, ন' অটপালি কৰা ইমান নল'বি আৰু ন' আহি আহি তোক
বেয়া বস্তু খোৱা, কাৰণ যিহেতু বিহু হয় ন' বি তোক অনুষ্ঠানত যেতিয়া অনুষ্ঠানত যেতিয়া কিবা এটা প্ৰগ্ৰেম হয়, তেয়া ভালদৰে যাব লাগে।
অহ।
হয় নে? দিব লাগে মানুহবিলে ঘৰত। কিছুমানে নাজানে, সেইটো। বেয়া আছ মানে। তও কিছুমান পোৱালি খবৰ কৰি চাবি বুইছ মোৰ হিচাপত।
মই আমাৰ ফিলে আছে বাৰু দুটামান, মই কৈ চাম আমাৰ ঢুলীয়া এটা আছে আৰু টা ধৰ পেঁপা বজায়, তা সিহঁতক কৈ চাম।
কৈছে বিয়া ঘৰৰ মোৰ মই এইপিনে নাচনী কেইজনী বাৰ ঠিক। কৰিম যিমান যি পাৰো নে? খালি প্ৰেক্টিছ টো প্ৰেক্টিছ টাইম টোত
প্ৰেক্টিচ আমাৰ কৰিম বাৰু আমাৰ পোৱালি কেইটা মানে কনফাৰমেচন টো ফাৰ্ষ্ট উলিয়াই লওঁ। কনফাৰমেচন, কোন কোন ওলায় এতিয়া ধৰ, কোনে কোনে কৰে, এতিয়া আমাক সোতৰটা পোন্ধৰটা পোৱালি টো লাগ কিবা এটাও এক্সটা মোক পোন্ধৰটা। সোতৰটা পোৱালি আমাৰ ধুনীয়াকৈ উলিয়াই লওঁ, তা ছত নাচনীখিনি মাতিব নালাগে, আমাৰ ল'ৰা খিনি মানে জোনে জোনে বাদ্যযন্ত্ৰ বজায়। সিহঁতক মাতিব আমি ট্ৰেক ধুনীয়াকৈ উলিয়াই লওঁ। ট্ৰেকটো উলিওৱাৰ পিছত তাছত নাচনীৰ লগত মাত
ও ও‌ ও, আৰু শুন দেই আৰু ধৰি লওঁ আমি ধৰি ল আমাৰ বিহু তিনিটা হয়নে? মাঘবিহু, বহাগবিহু, কাতিবিহু। এই তিনিটা বিহুত ধৰি ল আমি অকল বহাগ বিহুটোতহে‌ আমি অ অ আমি হেৰি পাম দেই, সেইটো কিন্তু মনত ৰাখিবি। বছৰত কিন্তু
অ এটা অ এটা বিহুতে পাম, সেইটোও হয়। এটা বুলি নহয় অ', গোটেই মাহডাল পাম আমি, গোটেই মাহডাল ধেমালি নেকি? ফাংচন পাতি থাকিব যিমান ফাংচন কিমান ডাঙৰ বিহু? দলটোৰ এইবাৰ নামটো উঠাব লাগিব বুইছ তোমাৰ।
নামটো উঠাব লাগিব নামটো উঠাব লাগিব নহ'লে নামটো আৰু যে একদম একে। তোৰ এলাহ খালী নহয় দেই।
এ, নাই, নাই, নাই সেইটো কৰিব নোৱাৰোঁ দেই। মৰমত আদৰি ল'ব লাগিবদেই একদম ভাল পোৱালি লবি মৰমত ৰাখিম গ্ৰুপটো। হ'ব।
গ্ৰুপটো যাতে মই ভালেমানে যাতে চলি যায় যাতে অ', নিজৰ বুলি ভাবি অ', নিজৰ বুলি ভাৱিব লাগিব বুজিছ চবেই বাই-ভনী বুলি ল'ব লাগিব।
অহ, অহ, অহ। পালোঁ আৰু
তেতিয়া মানে আমাৰ বেলেগ এটা সন্মান হয়যে এতিয়া অৰ্কেষ্ট্ৰা গ্ৰুপ হয়। হয়নে নাই বিহু ৰ'ল তাৰপিছত জনগোষ্ঠী বেছি থাকিব। হয়নে নতুন নতুন বস্তু তাতে হেৰি কৰা থাকিব তাতে আমি সেইটো বিষয়ে আমি জনাব লাগিব তাতে সন্মান জনাব লাগিব আমাক। যিহেতু হয়নে নাই। বাকী পোৱালি কিমান কি কৰি লম বুলি ভাব তুমি ছয়টা ধৰিলোঁ।
পোৱালি খুববেছি ল'লে হ'ল পোন্ধৰটা ল'লে হ'ল নাচ নাচনী লৈ লবি আমাৰ ধৰ নাচনীটো লাগিবই পোৱালি পোন্ধৰটা ষোল্ল সোতৰ আৰু ইমান বেছি ল'ব নোৱাৰি কাৰণ এতিয়া চা এতিয়া যিমান পোৱালি লম পইচাটো আমাৰ সিমান কমি যাব এতিয়া। আমাকোটো কিবা এটা পোৱা লাগিব ন ভ ভলেহে আমি যাব পাৰিম। দৌৰ লবলে তই বাছৰ ভড়াটো লাগিলে। বাছৰ ভাড়াটো কাটি কুটি যিকেইটা বাছেগে সেইটাহে আমাৰ হ'ব। তেনেকোৱা কথা আৰু, এতিয়া মোৰ ধৰ গুৱাহাটীৰ লগত অকণ কনটেক্ট আছে গুৱাহাটীৰ। তাত পাব পাৰো এখনমান। অ', গুৱাহাটী চাইডে, এই বাইহাটা চাৰিআলি আমাৰ সেই তাত।
বাকী বাৰু আমাৰ ইয়াৰ বাৰু আমাৰ বাৰু। শোণিতপুত বাৰু কথা নাই। বতৰতো আমৰ বহুত এইবাৰ পায়ে যাম চিনাকি তেনেকি বাকী আমাৰ আৰু যিমান ডাঙৰ ডাঙৰ দল আছে তুমি এবাৰ আমাৰ ঘৰত বহুত বেছি প্ৰগ্ৰেম দিব এবাৰ
এ দিব দিব চাগে দ অ
কাৰণ বহুত খিনি ভাল আছে যিহেতু প্ৰগ্ৰেম কৰিছ মোৰ প্ৰগ্ৰেম কৰিছ চিনাকি চা চিনাকি আছে
ওলাই যাব ওলাই যাব
বাকী আৰু চব আৰু ছবিখিনিও ডিচিপ্লিন আনিবলৈ ধৰি লও এতিয়া ই এইটো সময়ত আহিছে সেইটো সময়ত প্ৰেক্টিছ কৰ সময় ধৰি ল
অ অ সেইটো হয় প্ৰেকটিচ মানে এনেকে আমাৰ এনেকুৱা হব লাগিব যাতে টাইম মত টাইমত আহিব লাগে টাইমত যদিয়া এঘন্টাও দেৰি নহয় দেৰি হ'ব দেৰি নহয় বুলি ন অ আমাৰ ঘৰতে বস্ত ত কৈ থওঁতে উবেচিত দ
মানে পোৱালী বিলাক মানে চিনচিয়াৰ হব লাগিব যাতে জানে সময় সময়মূল্য সময়মূলক এটা জানে বিচাৰে
উম এতিয়া প্ৰেক্টিচটো কেতিয়া দিম বুলি ভাবিছ ৰাতি দিম নে সন্ধিয়া সময়ত দিবি নে নে ৰাতি ইম্পৰ্টেণ্ট বোলে ভাবিছো
তই কি ভাবিছ' তই কি ভাল হ'ব তই কি ভাব?
সন্ধিয়া সময়ত সন্ধিয়া সময়তে দিব পাৰো আ কিন্তু মান ধ এয়া এইটো পঢ়া পোৱি থাকিব ন' এয়া
উম, উম, নাই আমি ইমান সৰু পোৱালী নলওঁ বুজিছো মোৰ হিচাপত পঢ়াই যাব লাগে বুজিছোনে পোৱালী ডাঙৰ লাগে বুইছ'।
ডাঙৰে ল'ম তেন্তে তেন্তে
ন' তেতিয়া সময়টো কিনকি ৰাতি কৰিম ভাবিছ' নেকি?
অ', সন্ধিয়াকে কৰিম বুইছ' সন্ধিয়াকে কৰিম ধুনীয়াকে সময় অলমান ৰেষ্ট চেষ্ট ল'ব পাৰিব। তা আৰাম চে কৰিব পাৰি দি তিয়।
আৰমছে ন'?
চাই ল' আমি সন্ধিয়া কৰিম দুপৰীয়াও কৰিম লাগিলে। মিলাই মিলাই লম যোন তোমাৰ পাৰো ও ও বিলো আৰু সেইটোটাইমত ৰাতিপুৱা কৰিম।
উম উম উম তই পোৱালি খিনি ঘৰলে খব কৰিমগৈ কি হয় কি নহয় ন। আৰু বাকী দল বাকী দল বিলাক কবি যে আমাৰ এনেকুৱা এটা হেৰি কৰিছো এখন বেনাৰ উলিয়াব লাগিব যাতে আমাৰ গ্ৰুপটো যাতে নাম হয় দেই।
উম উম নাই পইচাখন তুলি ল'ম পইচা কিবা এটা খৰচ ছভ বি
উ উ তেতিয়া আমাৰ ধৰ কিছুমান বি আমাৰ ক অ বনাব আমি বনাই লম তাৰপৰা কিছুমান আমি এটা গ্ৰুপটো খুলিবলৈ লৈছো হয় বা আৰম্ভণিতে এটা ভিডিঅ বনাইছো তাত আমি বোলে আমি এইবিলাক ছচিয়েল মিডিয়া চলি আছে ধৰি লও
অ এতিয়া এতিয়া পৰা প্ৰমোচন কৰিব লাগিব প্ৰমোচন কৰিলে হে ওলাব ধৰ হয় নাই এতিয়া মোৰ যিমান খিনি হাত আছে মই বাৰু কৰাই দিম এতিয়া তহঁতৰ গাঁওতো তহঁতৰ ফাংচন চাংচন হ'লে তই কবি আৰু তহঁতৰ গাঁৱৰ ফাংচন বিলাক অ অ ল'ব লাগিব লব লাগিব এইটো আৰু কথাই আৰু এতিয়া প্ৰম'চন কৰিবই লাগিব আৰু ভিডিঅ' বনাই বনাই
যিহেতু কাৰ উে ভাল ভাল ভাল পোৱেবাৰে ভালদৰে ওলাই যাবি ফিনিচিং যাতে ভাল হয় যাতে চববোৰ যাতে ভাল হয় দেই কাৰণ ব যাতে এবাৰতে কব পাৰিলে ভাল হয়। অ' গোটটো ফালিছে বুলি বুইছ
অ' অ'
বিহু আহিছে এতিয়া মানে মানুহৰ অলপ এটা উৎসাহ থাকে ন এটা ভাল গ্ৰুপ আহিছে। যাম বুইছে যাতে মানুহৰ যাতে আমনি নালাগে
অহ' উম। দে বাৰু অ' দে হ'ব দে অ' অ' অ' হ'ব দে হ'ব দে মই পোৱলিখিনি জনাম বাৰু দে অ' দে